শুনিছ নে। শুনিছ নে। শুনিছ নে।
অ শুনিছো ন ন পুৱোৱা
বিজি আছা নেকি।
নাই নাই বিজি নাই।
অ মানে মাতটোকো মাতি আছো মাতাছো
নাই তোমাৰ নেটৱৰ্কটো অলপ প্ৰব্লেম দি আছে।
অ বাকী কি কৰি আছা।
অ কেনে কেনে খবৰ।
ভালে দিয়া তোমাৰ।
আছো আছো মই আছো ৰবা।
অ মইয়ো এনেই আছো ৰবা। ঘৰতে মোবাইলটো অকনমান অ পিটিকি আছোঁ।
অহ।
অ মোবাইলটো পিকিকা বুলি নহয় বাৰু মোবাইলটো আৰু লগাই হৈছিল মানে তাৰ মানে এনি টাইম মানে মবাইলটো নহলে তাৰমানে আৰু কিবা সেৰেঙা সেৰেঙা যেনী লাগেই বৰ্তমান মোবাইলটো প্ৰতি আৰু আসক্তিটো বাঢ়িব ধৰিছে আৰু বৰ বিশেষকৈ বা নোজানো আৰু বেলেগ মানুহবোৰৰ বা কেনেকুৱা কিন্তু দেখিবলৈ পাইছো যে মোবাইলটোৰ প্ৰতি আৰু বৰ্তমান সময়ত আমাৰ মানুহবোৰৰো মানুহবোৰৰো আ আসক্তিটো বাঢ়িব ধৰিছে আৰু বিশেষকৈ
আজিকালি স্মাৰ্টফোন বা মবাইল ফোনবোৰৰ মানুহবোৰক মানে লগাতকে বেছি আকৰ্ষিত হেৰি কৰি পেলাইছে
হয় গতিকে এনেই মোবাইল ফোনটো আমাৰ চাবা যে আমাৰ মোবাইল ফোনটো আমাৰ আৱিষ্কাৰ যোনে যোনে আৰু কৰিছে তেওঁটো আমাৰ ভালৰ ক্ষেত্ৰ কাৰণে আৱিষ্কাৰ কৰিছে কিন্তু আমি মানুহবোৰেহে আৰু তাক আমি দুই ভাগত আৰু বিভক্ত কৰি লৈছো সেয়া আমাৰ মোবাইলটো ভাল দিশ আৰু বেয়া দিশ গতিকে আমি মোবাইলটো ভাল দিশৰ ক্ষেত্ৰত তুমি এনেই কি কৰা উচিত অকণমান ক'ব পাৰিবানে
মোবাইলটো যদি এতিয়া ধৰি লোৱা ভাল দিশত যদি কথা ক'ব যাওঁ মই এতিয়া ধৰি লোৱা
মোবাইলৰ জৰিয়তে আজিকালি বহুত কিছুমান কাম মানে সহজে কৰিব পৰা যায় যেনেকে তোমাৰ যদি মই ক'ব যাওঁ যিকোনো ধ যিকোনো জেগাত কাৰণ তোমাৰ এতিয়া ধৰি লোৱা। পইচা যদি তোমাৰ পকেটত যদি খুচুৰা কেচ পইচাও নাই তুমি অনলাইন পেমেণ্টো কৰিব পাৰা মোবাইলদি হয় না। এইটো এটা পইন্ট আৰু ধৰি লোৱা যিবিলাক তোমাৰ। মোবাইলত ধৰি লোৱা কিছুমান এপ্লিকেশচন চেপলিকেশনৰ পৰা তুমি মানে। নতুন নতুন ধৰণৰ কিতাপ। বা তোমাৰ কিতাপ পত্ৰ এ হওঁক বা তোমাৰ ডকুমেণ্টছ এ হওঁক সেইবোৰ চাব পাৰা। তোমাৰ, বিভিন্ন প্ৰকাৰৰ আজিকালি মোবাইলত এয়াই আহিছে যিটো কাৰণে তোমাৰ মোবাইলৰ পৰা আমি কম সময়ৰ ভিতৰতে যদি প্ৰশ্ন কিবা আমাৰ থাকে প্ৰশ্নটো মাৰি দিয়াৰ লগে লগে মোবাইলৰ পৰা আমি গোটেইখিনি প্ৰশ্ন পাই যাওঁ। যিকোনো সময়ত আমি ধৰি লোৱা কবাত ফুৰিব গলোঁ। তাৰে প্ৰাকৃতি যোনটো আছে প্ৰকৃতিটো আমাৰ ভাল লাগিলে বুলি সেই প্ৰকৃতিটোৰ ধুনীয়াকে এটা অসমৰ কাৰণে ছবি এখন লৈ আহিব পাৰোঁ
হয় হয় একেবাৰে-ঠিক কথাই কৈছা তুমি এইটো যিখিনি ক'লা বা আমি এতিয়া চাবা আমাৰ মোবাইল ফোনটো আমাৰ বা সামাজিক মাধ্যমটো আমাৰ যেতিয়াৰ পৰা আমাৰ বৰ্তমান সময়ত ওলাল। তেতিয়াৰ পৰা আমাৰ মানুহবোৰৰ আৰু আহ, বহু আৰু সুবিধা। হোৱা বুলি আৰু মই ভাবোঁ কাৰণ চোৱা আমাৰ মবাইল ফোনটো যেতিয়া নাছিল আগতে আমাৰ অ', অ' আমাৰ যি লোক বা আমাৰ যিবিলাক ঘৰৰ লোক-লোকবোৰ আমাৰ দূৰত থাকিছিল বা বেলেগ ধৰিলা ঠাইত আছি-আছিল তেতিয়া আমি তেওঁক-তেওঁলোক অ', আৰু যোগাযোগ কৰিব লগা হ'লে আমি চিঠিৰ জৰিয়তেহে যোগাযোগ কৰিব লাগিছিল বা তেওঁক যদি আৰু আমি নথি পত্ৰবোৰ কিবা দিম। লাগিছিল সেইবোৰ আমি পষ্টেলৰ জৰিয়তে আৰু আমি সেইবোৰ দিব লাগিছিল কিন্তু সেইবোৰ যে আমি কৰা তে আৰু বহুত দিন লাগি গৈছিল আৰু বিশেষকৈ। গতিকে আমাৰ মোবাইল ফোনটোৰ যেতিয়াৰ পৰা আমাৰ সমাজত ওলাল আমাৰ আ আমাৰ মাজত ওলাল তেতিয়াৰ পৰা আৰু আমাৰ বহুগুনে আৰু আমাৰ অ সময়ৰ লগতে আমাৰ অ, নিজৰ আৰু সুবিধাৰ কাৰণে মোবাইল ফোনটো আৰু বহুত গুণে আৰু অ আৱিষ্কাৰ হোৱাৰ কাৰণে আমাৰ ভাল হৈছে। কাৰণ আমি বহু দূৰ দূৰণিৰ লোকক আমি বহু কম সময়ৰ ভিতৰতে আমি ইজনে সিজনৰ লগত কথা পাতিব পাৰো বা আমি সেই মোবাইলৰ জৰিয়তে আৰু তেওঁলোকক আৰু চাবওঁ পাৰো আমি বিশেষকৈ অ বৰ্তমান এয়া যি যিবিলাক আৰু আমাৰ আধুনিক বৰ্তমান আৰু উ উম বা বৈজ্ঞানিক পদ্ধতিত মোবাইল ফোনবোৰ ওলাইছে সেইবোৰতটো আমাৰ অ তেওঁলোক ক'বও পাৰি আৰু ইজনে সিজ সিজনক অমুকৰ গতিকে আমাৰ সেইবোৰ কৰাৰ লগতে আমাৰ এতিয়া চাবা আমাৰ অ ৰেডিঅত তো আমাৰ বিশেষকৈ ক'বলৈ গ'লে আমাৰ বহু বছৰ আগতে ওলাইছিল কিন্তু তাত আমি বস্তুবোৰ অ এবাৰহে আৰু শুনিব পাৰিছিলোঁ কিন্তু মোবাইল ফোনটো বা আমাৰ সামাজিক মাধ্যমটোত আমাৰ ক'বলৈ গ'লে মোবাইল ফোনত বিশেষকৈ আমি ধৰি লোৱা তো শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ ক'বলৈ গেলে ধৰি লোৱা তুমি কিবা এটা বস্তু চাই আছা বা তাৰ পৰা তুমি কিবা এটা জ্ঞান পালা সেই জ্ঞানটো তোমাৰ ধৰি লোৱা এবাৰত মনত নাথাকিবও পাৰে। কোনোবা এটা বিষয় আৰু সেই বিষয়টো তোমাৰ মনত নাথাকিলে আৰু আমি সেই মোবাইলটোত আৰু আমি বাৰে বাৰে আৰু আমি চাই থাকিব পাৰোঁ আৰু বিশেষকৈ বা সেই চাই থকাৰ ফলত আমাৰ স্মৃতি শক্তিত আৰু সেইটো বস্তু আমাৰ সোমাই যায় আমাৰ মগজুত গতিকে আমাৰ শিক্ষাৰ ক্ষেত্ৰতো আৰু মোবাইল ফোনটো আমাৰ বাবে আৰু আ ভাল এক যি হৈ পৰিছে আৰু আমি ক'বলৈ গ'লে তুমি কি ভাবা?
হয় কথাটো তুমি ঠিকে কৈছা মোবাইল ফোনটো কিন্তু কোনো ফলত অ শুনিছো শুনিছো বন্ধু মোবাইল ফোনটোৰ কথা তুমি যিখিনি কলা উম হয় হয় শুনিআছোঁ মোৰ মাতটো শুনা পাইছানে বন্ধু?
শুনি আছানে?
হেল্ল' মোৰ মাতটো শুনিছানে বন্ধু?